হেল্ল'
অ' কোৱা।
অ' শুনিছা?
অ' অ' কোৱা কি কৰিছা?
এই চিনেমা চাইছোঁ।
অ' পিছে এই মই কিবা চাকৰি এটা চাই আছিলো ৰবা।
বা চাকৰিৰ কাৰণে মাথা মাৰিলা নেকি?
এ নহয় আজিকালি মানে এই আনএমপ্লয়মেণ্টটো ইমান বেছি বাঢ়িছে ন। ত' সেইবাবে অলপ চাই আছিলো কিবা খালী আছে নে নাই।
কিবা পালে নাই?
নাই অ' সেনেকে একো বিশেষ পোৱাই নাই। নিবনুৱাটো বহুত বেছি হৈ গৈছে মানে এনে তুমি কি ভাবা নিবনুৱাটোৰ বিষয়ে?
নিবনুৱাটোৰ মানে এতিয়া তোমাৰ যিহেতুকে ইমান আজিকালি মনে নিবনুৱা ক্ষেত্ৰ বুলি নকওঁ আজিকালি মানুহ বিলাকে চৰকাৰী চাকৰিয়ে বিচাৰে চৰকাৰ চাকৰি হওক বা প্ৰাইভেট বা হওক সকলো লোকে বিচাৰ। প্ৰাইভেট চাকৰি বিলাকে বিচাৰে তাৰমানে বেছিভাগ। কিন্তু মই ভাবো যে কি কোনোবাই যদি নিজাকে কিবা এটা কৰিব পাৰে ষ্টাৰ্টআপ হওক বা নিজৰে সৰু বিজনেছ এটা কৰিব পাৰে তেন্তে ভাল আৰু
অ বুজিছো বুজিছো
চাকৰি কাৰণে বিচাৰি থাকিব সিমান কম্পিটিচন বাঢ়ি যাব ন তোমাৰ নিজৰো কম্পিটিচ্যন আছে আৰু দহজন লগত আছে সেনেকে চবে যদি চাকৰিয়ে বিচাৰি থকা তেন্তেো তোমাৰ দিগদাৰ হৈ যাব, কিন্তু তুমি যদি এতিয়া এটা ষ্টাৰটাপ বা এটা বিজনেছ খোলা এ তুমি নিজেতো কিবা এটা উপাৰ্জন কৰিবা, লগতে দুজন নিবনুৱা ল'ৰাক তুমি পইচা কমোৱা বা একবাৰ ৰাস্তাটো দিব পাৰিবা। মই সেইটো ভাবোঁ আৰু, বেলেগতো মই নাজানো চবৰে এয়াটো বেলেগ বুলি হ'ব বাৰু।
অ' সেইটো হয় বাৰু। তোমাৰ কথাটো ঠিক হয়। আনকি মইও তেনেকুৱাই ভাবোঁ, আজি কালি যুৱক- যুৱ- যুৱক-যুৱতীবোৰে চা- চাকৰিৰ কাৰণে চ ৰকাৰী চাকৰিৰ কাৰণে ৰখি থাকে। কিন্তু এতিয়া এটা বছৰত যদি চৰকাৰী চাকৰি বহুত কেইটা পোষ্ট ওলালে আৰু সিহঁতে পালে যেনিবা, নেক্স বছৰটোততো সেনেকুৱা যুৱ যুৱতী থাকে যোনে লাগে, কিন্তু সিহঁতে নাপায়। এ- বিকজ ৰিটায়াৰমেন্টটো তোমাৰ জল্দি নহয় ন'। এ সেনেকে হ'লে সিহঁতে ঘৰতে থাকে, সেইটোৰ কাৰণেও নিবনুৱাটো বেছি বাঢ়ে।
এতিয়া চোৱা এতিয়া তোমাৰ চৰকাৰী চাকৰিৰ পোষ্ট ওলায় পোন্ধৰশ, ষোল্লশ, দুহেজাৰ খুব বেছি দশ হাজাৰ। তাতকে ওপৰত তোমাৰ কোনো পচ ওলাই আৰু নিবনুৱাৰ সংখ্যটো মোটামুটি তোমাৰ লাখ দেৰ লাখ।
দচ লাখ এনেকুৱা আছে চ' মানে এটা ডিপাৰ্টমেন্টত মোটামুটি তোমাৰ এখন চকীৰ কাৰণে মটা মটামটি তোমাৰ হাজাৰ দুহেজাৰটা ল'ৰা এখন এটা পোষ্টৰ কাৰণে লাগি থাকে।
সেনেকে হলেতো নহব ন, তুমি এতিয়া সেইটো কাৰণে যদি লাগি থাকা তেন্তে তোমাৰ পিছৰখিনিতো নোহোৱা হৈ যাব ন পিছৰ তোমাৰ যোনখিনি স্কপ আছে নোহোৱা হৈ যাব, এতিয়া মোৰ ক্ষেত্ৰত কোনোবাই যদি এতিয়া সৰুৰ পৰা আৰম্ভ তুমি আৰম্ভ দিম বুলি কৈছা খুবেই ভাল কৰিছা কম বয়সত আৰম্ভ দিম এক্সপিৰিয়েন্ঞ্চ হ'ব। তুমি নতুন বস্তু শিকিবা নতুন মানুহ লগ পাবা তোমাৰ আৰু নলেজ বাঢ়িব। বা এটা শিক্ষা বাঢ়িব তোমাৰ তুমি যিমানে তুমি পঢ়া শুনা কৰি কৰিলা বাৰু কৰি এটা এটা মানে ফিল্ডত ওলাই গলেহে টাই এক্সপিৰিয়েন্চ পায় ন সেইটো তুমি শিকিবা জানিবা বুজিবা তেতিয়া তুমি নতুন ইণ্টাৰভিউ কাৰণে ৰেডি হ'ব পাৰিবা বা গভমেন্টৰ কাৰণেও ৰেডি হব পাৰিবা তোমাৰো এটা প্লাছপইণ্ট। কিন্তু আমি যদি পঁচিশ বছৰ বা ত্ৰিশ বছৰ বয়সৰলৈকে যদি আমি বহিয়ে থাকো আমি যদি চৰকাৰী চাকৰিৰ কাৰণেই বহি থাকো তেতিয়াটো সেটো নহব ন কাৰণ আমি শিকিম কি আমি কমাম কি আমি আমি চাব লাগিব ন
উম তাকেই তাকে মই ভাবিছো আৰু আজিকালি মানে বস্তুতো হৈছে যে ইমান খিনি সুবিধা আছে ত' মানুহবোৰে মোৰ হিচাপত মানে সুবিধা খিনি লৈ লব লাগে কিন্তু সুবিধা খিনি নলৈ পিনে ৰখি থাকে মানে সেইটোও এটা কাৰণ হ'ব পাৰে
হয় বাৰু কথাটো হোৱা নহয় এতিয়া তোমাৰ ধৰি লোৱা কথা এটা কলো তুমি সৰুকে এখন কেফে খুলিলা কিন্তু কেফে খুলিলেতো তোমাক পইচা লাগিব
উম
ত সেই পইচাটো তুমি যোগাৰ কেনেকে কৰিবা এতিয়া যেনেকে তুমি কম বয়স ইয়াতে তুমি এটা চাকৰি বিচাৰিছা তুমি চাকৰিটোৰ পৰা দহ বাৰ হাজাৰ টকা এটা পাবা
তুমি সেই দহ, বাৰ হাজাৰ টকাৰ পৰা তুমি ধৰা দুই, তিনি বছৰ চাকৰি কৰিলা। এই দুই হাজাৰ কে বছৰ চালেও তুমি মোতামুতি মাহটোত ডেৰ লাখ, এক লাখ, টকা এটা বচাই ল'বা বছৰত হয় নে নে নহয়। তুমি ইয়াতে আহি ঘৰলৈ আহি বা তুমি য'তেই কাম কৰিব যোৱা তুমি তাতে ইয়াতে এখন কেফে খুলিব পাৰিবা নিজৰ তুমি কাৰো পৰা সহায় লব নালাগে। তুমি এনেকে যদি কৰা। তুমি এনেকুৱা ল'ৰা কিছুমানৰ চাকৰি বা ছোৱালী কেইজনী ইমানো এনেকে চাকৰি দিব পাৰা যোন কেইজন ধৰা বেছি পঢ়া-শুনাও নহয়। বেছি কাগজ পাতি নাই বহুত দুখীয়া ঘৰৰ পৰা আহে। ফোন নাই হাতত ত' সেইবিলাক ল'ৰা- ছোৱালীবিলাকো চাকৰি পাব। সিহঁতৰ ঘৰ কেইখনো খাব পাৰিব।
এতিয়া চবেই তো সক্ষম নহয় ন' মানে গুৱাহাটীলৈ আহি শিক্ষা দিয়া। বা বাহিৰলৈ গৈ চাকৰি কৰা ন' মই ভাবো যে কি নিজে যদি আমি কিবা কিবা এটা কৰিব পাৰো। বেলেগৰো সহায় হয় নিজৰো হয়, হয় আমি আৰু দুজন মানক মানে আমি চাকৰি কাৰণে এয়া কৰিব পাৰো যিমান আমি নিজে যিমান বনাব যাম তেতিয়া বেলেগৰ কাৰণে চাকৰি সিমান ক্ৰিয়েট হ'ব ন'। ইমান নতুন নতুন চাকৰি ওলাব। এতিয়া আমি যদি গভমেন্টকে তাতে লাগি থাকোতে নহব ন'।
তাকে-তাকে। তাকে তোমাৰ কথাটো তুমি ঠিকে কৈছা এতিয়া সেনে কৰাৰ মানে এতিয়া আমাৰ যুৱক- যুৱতী খিনিত মানে সেইখিনি সজাগ কৰাব লাগিব। সিহঁতে সেনেকে ভাবি কৰক বস্তুতো যিহেতুটো দেখা যায় কি বেছি ভাবে এই চৰকাৰী চাকৰি কাৰণে ৰখি থাকে আনকি বহুতে নিজৰো আৰম্ভণিটো দিছে। নিজৰ কৰাও আৰম্ভ কৰিছে কিন্তু আমাৰ মানে সমাজত থকা মানুহখিনিয়ে সেইখিনি নুবুজে ভালকে বা আপোনাৰ বেছি চাপৰ্ট নকৰে ন ফেমিলিৰ পৰা অ' ত' সেইটোৱে আৰু
নহয় মই তোমাক এতিয়াই কোৱা নাই যে তুমি গ্ৰেজোৱেচন পাছ মাষ্টাচ পাছ কৰি বা যি কোনো পঢ়ি পেলাই তুমি টেন পঢ়ি পেলাও তুমি ডাইৰেক্ট চাকৰি বা ইমান ডাইৰেক্ট ব্যবসায় কৰিব লে কিন্তু তুমি মানে পৰাপক্ষে তুমি কাম এটা বিচাৰি পেলাই অলপমান পইচা যোগাৰ কৰি তুমি কামটো কৰিব পাৰা কাৰণ
এটা সময় লৈ ত্ৰিশ বছৰ যেতিয়া হ'বা তেতিয়ালে তোমাৰ কিবা এখন দোকান এখনটো হ'ব।
গেলামালৰে হওঁক, চাহৰে হওঁক, পানীৰে হওঁক যি কোনো কিবা এখন টো হ'ব। অ' বেছি ডাঙৰ নহ'ব কিন্তু সৰুকে হলেও তুমি হ'ব ন। চল্লিশ পঞ্চাশ পঞ্চাছ বয়সলৈকেও ডাঙৰ হৈ যাব পাৰে।
উম সেইটো হয় বাৰু সেইটো মই মানিছোঁ। এতিয়া যিয়ে নহওঁক কিয় এতিয়া আমি দেখা পোৱা গৈছে যে বেছিভাগে ঘৰত বহি মানসিক ভাৱেও শাস্তি পায় ন। ত' সেইখিনিও কমিব সেইখিনি কমক যাতে সেইটো বি চাৰো।
অ' বিশেষকৈ ল'ৰা খিনি আমি যোনখিনি এতিয়া তোমাৰ মানে নিবনুৱা হৈ আছে ঘৰত বহি আছে এনেই আহ ত' সিহঁতে ঘৰৰ পৰা শুনে আৰু এতিয়া কিমান দিনো আৰু দেউতাক মাঁহতে খুৱাব দেউতাক মাঁহতৰ টো বয়স হৈ গৈছে ন। সিহঁতেও কামোৰ খাই আৰু কিন্তু এতিয়া যিহেতুকে চাকৰিৰ অভাৱ। চাকৰি না বুলি ক নাই বুলিয়ে ক'ব পাৰি আমি। সেইটো ক্ষেত্ৰত মানসিক কি এটা প্ৰেচাৰ পৰে। বহুত এনেকোৱা ল'ৰা ঢুকাইছেও মৰিছেও, মানে মই শুনা মতে আৰু। অ', বেছি এয়া লৈ লই আৰু সেই আৰু।
নাই নাই মই আৰু ভাবো যে এখন ৰাজ্যৰ উন্নতি তেতিয়াই হ'ব যেতিয়া তাইৰ যুৱক টি যিখিনি বস্তু আছে সেইখিনি পাব আৰু আৰু চাকৰিটো চবতে চবতে বেছি আহে ন চবত প্ৰথমতে লাগা বস্তু হয় এ সেইটোৱে আৰু।
চাকৰি আহ চাকৰি তুমি চোৱা চাকৰি তোমাৰ কোম্পনী আহিব লাগিব পিনি বনাব লাগিব তুমি নতুন নতুন আইডিয়া আনিব লাগিব নহলে তুমি চোৱা এতিয়া যদি অকল
গোটেই পৃথিৱীত যদি তোমাৰ প্ৰাইভেট নাথাকিলে হয় বা তোমাৰ কোনো ব্যৱ হয় আম থাকিলো হয় তেতি আৰু প্ৰবলেম হয় ন। এতিয়া তুমি যদি এটা ব্যৱসায় তুমি আৰম্ভ দিয়া তেতিয়া তুমি দুটা তিনটা আৰু ভেকেঞ্চি পাই গ'লা
তুমি আৰু দুটা তিনটা তুমি দিব পাৰিবা তেতিয়া তোমাৰ নিব ন সংখ্যাটো আৰু কমি আহিল নে নাই। ত সেইকাৰণে চৰকাৰে তোমাৰ বহুত এনেকোৱা ইস্কিম এনেকুৱা বস্ত প্ৰভাইট কৰিছে যে তুমি চৰকাৰৰ পৰা পইচা লৈ তুমি নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰা উইদাউট এনি ইণ্টাৰেষ্ট চৰকাৰক তুমি একো ইণ্টাৰেষ্ট দিব নালাগে। তুমি সেইটো কৰি পেলাই তুমি নিজৰ এটা ব্যৱসায় যাত্ৰা আৰম্ভ কৰিব পাৰা, লগতে তুমি এনেকুৱা লৰাবিলাককো তুমি মানে সহায় কৰিব পাৰা তুমি খিনিক দৰকাৰ এটা চাকৰি যোনখিনিয়ে যোনখিনি সক্ষম নহয় ঘৰৰ পৰা বা ইমান খিনি চালো নহয় ইমান খিনি শিক্ষিত নহয় যোনখিনি লৰাই ওলাই আহিব পাৰে।
অঁ সেইটোতো হয় সেইটো মই মানিছো। বাকী তুমি এনে চাকৰিৰ ক্ষেত্ৰত কি ভাবিছা?
মই চাকৰিৰ ক্ষেত্ৰত ময়ো লাহেকে বিচাৰিম আৰু। কিন্ত যিহেতুকে মই অলপ ম গ ফ্ প্ৰফো গভমেণ্টৰ কাৰণে ৰুখিম চাগে।
অ অ নিশ্চয়। নাই সেইটোতো বাৰু নিজৰ নিজৰ কথা হয় যোনে যেনেকুৱা যি ভাল দেখে।
বাকী চিভি টিভি ৰেডি হ'ল ন নাই?
হা হা সেইবোৰ হৈ গ'ল অলম'ষ্ট। বাকী চাই আছো মানে আজিকালি কোম্পেনীও বিভিন্ন ধৰণৰ কোম্পেনী চম্পেনী আহিছে ন? এতিয়া চব জাগাত টোতো দিব নোৱাৰি ন এতিয়া অলপ চাই চিতি দিয়াতো দৰকাৰী আৰু ছোৱালী মানুহ যিহেতো অলপ সুৰক্ষাটোৰো কথা আহে ক'ত কেনেকুৱা কি সময় ক'ত-
চবতে দিবা, চবতে দিব বা। ক'ত পোৱা ঠিক নাই, চবতে দি থাকিবা। মানে নিজৰ ঘৰৰ ওচ- ঘৰৰ ওচৰতো দিবা, ঘৰৰ বাহিৰতো দিবা।
সেইটো সেয়াই জৰ লগত চিনিত হোৱাটো কথা নাই বাৰু। কিন্তু সেয়া আৰু, নিজৰ সুৰক্ষাটোও চাব লাগিব ন মই, যে কেনেকুৱা কি সুৰক্ষিত অ'।
নাই, সেইটো চাই লোৱা তুমি। টো কোনটো জেগাত তোমাৰ মনটো বহে, মনটো লাগে, তোমাৰ মন পছন্দ অনুযায়ী তুমি কৰিলে হ'ল।
অ' সেইটোতো হয় বাৰু। দিয়া - দিয়া, ঠিক আছে এতিয়া।
উম, দিয়া দে।